অ কি কৰিছ?
এ আছো ফোন নকৰা হলে যে কিয়-
এ আ সময়ে নোপোৱা হৈছো ৰ-
হয় নেকি ইমান কামত ব্যস্ত নে একেবাৰে-
অ পথাৰ কঠীয়া, উঘালিব লাগিব মানুহ ঠিক
অ অ কেতিয়াবা ধান লগ যাব হৈছে আ-
অ হৈছে দুডশ মান- তাকে লগাব লাগিব।
দুদশ মানহে হৈছে বেছি হোৱা নাই অঅ
বেছি নাই হোৱা কঠীয়া পেলাইছোহে যে
অ কঠীয়া হৈছে জানো তুলিবলে অ গ'লো গলো আপুনি গলে
উম
আহ কিয় দেখিছো নহয় আপুনি বান
জানোঁ মই মনে নকৰো কৰিলো দে
আপুনি বান্দাত বহি থকা নাছিলে মই ৰভাত
যিমান হে মানুহ আহ
অ অঁ এ কাইলে যাম দিয়ক একেলগে
অ কাইলৈ তই আকৌ ৰখি থাকিবি আকৌ।
ফোন কৰিম নহয় আপুনি মোবাইলটো লৈ থাকিব ওচৰতে লৈ থাকিব। উম ভোজটো খাবলৈ যাম দিয়া একেলগে।
অ
ক'ব আৰু ওচৰৰ মানুহৰ কোন কোন আছে সিহঁতক উলিয়াই লব আৰু।
অ এই বও হঁত যাব গোটেই কেইজনী।
অঁ অঁ মই ফোন কৰিম আপুনি ৰেডি হয় থাকিব গম পাইছে অ কি খবৰ খাতি ভাল আও ভাত খাই গৈছিলো অ আহ ভাল। অ অ'
উম
কি কওক
মই আহি পেলাইহে ভাত কেইটামান খাইছোহি।
অ মই যাওঁতে খাই গলো যে নেখালো আৰু ভাত। তাতে খালো চিৰা দৈ দিছ উলিয়াইছিল আও তাতে
মোক আকৌ খাবয়ে মন নগলে
অ মই ভালেই পাওঁ যে
মই ভাজা চাউলহে ভাল পাওঁ
হয় নেকি অ এ চবেই আকৌ হেৰি বেলেগ বেলেগ নহয়।
উম
উম
গাখীৰ চাখি খিনি কিন্তু এক ধুনীয়া ন?
অ ভালে লাগিছে খাই। উম
প্ৰসাদকেইটাও ধুনীয়া মানুহ দুনুহ হৈছে গৰম। টো ধুনীয়া
কাইলেহে ভোজটো খাইও ধুনীয়া লাগিব দিয়ক।
অ
উম
মানুহ বিলাক চবকে দেখিছো অত মানুহ আহিছে।
অ অ হয় সেইকাৰণে যাব লাগে হয় নে। সেইকাৰণে যাব লাগে তেতিয়াহে ধৰ মানুহ বিলাকক লগ পোৱা যায়।
উম।
উম।
আমাহে যিমান কাম আও।
অ।
এইকেইদিন তেওঁ আজৰি কাৰণে গইচো আও উম।
হয় আকৌ। সেইকেইদিনত কোলাবই নোৱাৰিলোঁ। কতো। ধান মেলা দিন কাৰণে তাকে। আজি বাৰু তথাপিও গৈ চো আও।
অ।
এনেকে ওলাই কৈ গ'লে। চবকে লগ পালে। ভালে লাগে উম উম কি কৰিছা? ল'ৰাটো ক'ত গ'ল?
এ ল'ৰাটো গা ধুই লৈছে অ।
অ।
আৰু অকণ পিছ পা পঢ়াম আও।
অহ।
পৰীক্ষা পালেহি যে এতিয়া একে ডাঙৰ হ'ল যে পঢ়াই থাকিব লাগে। ল'ৰা মানুহ মন চন চঞ্চল যে।
কবাত ফুৰিবলৈ যাম দিয়ক আৰু দুৰ জেগাত।
উম। যাম গাঁৱৰ মানুহ যোৱাৰ কথা কৈ আছে নহয় ডাঙৰ গাড়ী ঠিক। কৈ পেলাই।
অ বৰদোৱালেকে যাম দিয়ক ন।
উম উম বৰদোৱালে ঠাণ্ডা দিনত হে। ব লাগে অ।
উম। এ গৰম দিনত যোৱাই ভাল দিয়। হেৰি যে। এ কি বোলে অ ধুনীয়াকে হোটেলতে। খামগে আৰু নিজৰ নিজৰ পইচা আ।
অ।
চাহ খামগে চাগৈ মেলি গৈ মেলি চাহ। খামগৈ তাপা আকৌ ৰুটি খামগৈ।
উম এজাক মান হৈ ধুনীয়াকে গ'লে বেছি সময় নালাগে- গে নহয় বুইছ।
অহ তেনেকে হ'ব। অ যাম দিয়া মানুহ ওলালে।
তই এতিয়া ক'ত তাতে আছ নে কৰবালৈ গৈছ?
নাই ওলাই আহিছোং আ।
অহ।
ওলাই আহিছো এফালে দোকানৰফালে। অঁ আহিলে।
অঁ।
আহিছো ওলাই। কিনো কৈ থাকিম আৰু নামৰ পৰা আহি পেলাই এনেই আচিলো আও। কাম বন কৰি মেলি ওলাই আহিছো এপাক।
আগতে ছাগলী থাকোঁতে ভাল আছিলে দে।
উম তে ছাগলীয়ে এনেকৈ কৰিলোঁ দে। আহি পঢ়িব লাগিব আও কিনো কৈ থাকিম আ আপুনিও আনি লব। ব দুজনীমান এবা তাকে আলি দিয়া অ অনা নীয়া কৰি থাকিব পাৰিব।
অ। হাঁহ মুকি খিনি থাকোতে ভাল আছিলে পথাৰলৈ তেতিয়া গৈয়ে থাকো আও। হাঁহ অলপ আনাৰ কথা কৈ আছে এতিয়া কি কয়।
আনিলে ভালেই হ'ব দিয়া ধুনীয়াকৈ তেতিয়া তাকে বন্ধা এৰি দিয়া কৰি মেলি ন সময়টো সেইফালে গৈ। থাকিব এনেই নহ'লে ঘৰখনত থকা। এনে টাইমটো গৈ থাকিব নহলে খালি ঘৰতে। ভাত বনোৱা খোৱাহে আৰু কাম।
এই তেতিয়া পুহোতে যে হাঁহ মুৰ্কি কণী কিমান ও বুট। তলিয়ে ভাল লাগে।
অ সেই তাকে আকৌ সেইবিলাক মনত পেলাই আকৌ পুহিব আৰু।
তাকে পুহিব লাগিব আনাৰ কথা কৈ আছিল কি হয় আও।
অ পুহিব দিয়ক। মইয়ো সেয়া ছাগলকে আকৌ আন- আনিম বুলি ভাবিছোঁ ভাল জাতৰ অলপ ডাঙৰ।
অ মানে দে তোক ধুনীয়াকে আনি লবি।
তাকে ভাবি আছো এই অলপ। পানী দুনি অলপ অহা যোৱা শুনি আছোঁ বোলে সেইবিলাক হেৰি হৈ লওক তাৰপিছতহে আও। হেল্ল' হেল্ল' আহ শুনিছেনে? হেল্ল' কৰ'বাত আছে যদি ওলাই আহক মাতটো শুনা নাই। হেল্ল' হেল্ল' অ শুনিছনে নাই হেল্ল'
ৱাহ
শুনিছেনে নাই বোলো
এ কটা ফুন্দডাল আহি গ'ল কাৰানে কাটা গ'ল নাই যোৱাৰ নাই যোৱা
এ নাই যোৱা কাটা ক অ কিনো বেলেগত ব্যস্ত হৈ আ ছে মই শুনি আছো অ ক কি বেলেগত ব্যস্ত হৈছ কিয় মইওতো বাহিৰতে আছো অ এ বোলো ছাগলী পোহাৰ কথা কৈ আছে যে হক পানী দুনিটো অলপ কমক তাৰপিছতে পুহিম আৰু লাহে হেৰিয়া
বাৰিষা দিনতো যে
নহলে একেবাৰে এই ছাগলী বৰষুণ হে পৰিব দৌৰি আহিব পাত কাত হাঁহ কাহ কৈ ফুৰিব লাগে যে সেই কাৰণ এই হেৰি হওঁক লাহে দিহে একেবাৰে পানী দুনি হেৰি হওক আও খৰাং দিনতে পুহিম আৰু অলপ।
ৰাতিপুৱাই ব্যায়াম কৰিব গৈছিলোঁ নহয়।
কেনেক কোৱা
হে হে মজা তাৰাপাকে মানুহ এজনীয়ে যি ফুচুৰিৰ কথা কৈ আছে বুইছ এনেকোৱা সাহন ধৰণ হয়
অ ভালে আকৌ পঁচিশ হাজাৰ টকা এনে পাব। ব নেকি মই
মোক এ হাহুতে হাহুতে পেট বিষাই গ'লগৈ।
মই যায় নাই যে সেয়াতো গো হয় এ সেইকাৰণে ধৰ নাই আও বেলেগে হে গৈছে বাৰু আমাৰ ওচৰৰ পৰা গৈছে নহয় মানুহ উম ৰা তিপুৱা এক চাৰে পাঁচ পাঁচটামান বজা তাতে উঠি ঠিক আছে
উম আমি যে হেৰিটাতে উঠিলো চাৰিটাতে উঠিলোৱাও অ পাঁচটা ছয়টা মানলৈ গ'লোয়ে আও
পঁচিশ হাজাৰ পাব আকৌ টোপনি চাগে নায়েই চকুত অঁ মই নাপাওঁ মই নেপাওঁ যে মই সেইকাৰণে মোৰ টোপনিয়েই বেহি বেছি মানে
অ
হো অ ব্যায়াম কৰিলেনে নাই
ব্যায়াম কৰিলো আকৌ যি জমনি যি হাঁহৰ মানুহজনী কথা কেইটা শুনি মই হাঁহি থাকোঁ তে গল
কিয়
মানুহজনী একে কথা কেইটা বৰ ফুচুৰিকে কৈ আছিলে তাৰাপা ত পুৰা ব্যায়াম কৰিছো আও
ভালে লাগিছে চাগে গোটেই বিলাকে কৈছে আও হয় নে অ ফোন কৰি থাকিবচোন মাজে সময়ে কিয়নো একে নিউটেল মাৰে মাজতে
ফোন কৰিম দে
অহ বেয়াই পায় নে কিহে মনতে নপৰে নেকি
মনতটো পৰিয়ে থাকে অ কামহে যি তই এদিন আহিলে দেখা পাবি নহয়
উ ফোন কৰি থাকিবচোন মাজে যে সময় ভাল লাগে এনেকে খবৰ খাতি লোৱাহে আও সেইটো যাওঁ বুলিলে যাব নোৱাৰোঁ আহো বুলিলে আহিব নোৱাৰে হয়
উম
এনেকে ফোনটোকে কৈ থাকিব আও খবৰ খাতি ল'বলৈ
ল'ৰাটো পৰীক্ষা শেষ হলে যাম দে ভাত খোৱাকে যাম
অ আহিব দিয়া আহিব দিয়া আহিব বা মানুহ আলহী দুলহী আহিলে ভালে লাগে কে ভালে
তই জন্মদিন পাতিবি আকৌ।
পাতিম দিয়া পা। কি ইনে কি হ'ব জন্মদিনৰ কাৰণে বোলো নতুন চাউল কেইটামান একেবাৰে ধান কেইটামান ৰ'দত দিও। অ এতিয়া দেখোন আৰু ৰ। দেই নাই আজি আকৌ সাতৰ চোৱাই লাগিলে। ৰদ দি আজি বাাৰ তথাপি ৰদ অকমান ওলাইছে। কালৈ যদি দিয়ে। তেতিয়া বাও দি মেলি। পেলাই। মাতিম দিয়া আৰু নতুন চাউৰ ভাত খাবলৈ তেতিয়া একো ভেজাল নেদে খাব আ।
অ যাম দে কিয়নো নাযাম মা। তিলে যাম।
আহিব গে গোটেই কেইটাই আহিব।
অ গোটেই কেইটাই যাম আ একে মোৰ লৰাটোৱে কৈয়ে থাকে।
হয় নেকি।
উম।
অ গোটেই কেইটাই আহিব একে মাটিম আও।
বাবু জন্মদিন খাব যাওঁ বুলি কৈয়ে আছে একেবাৰে।
টা ককাক সতকো লৈ আহিব চব।
আইতা কাকাই সেটো যাব চব যাব গাড়ী এখন ভাড়া কৰিলে আমাৰ যাম আৰ দে।
বৰ মাকো খবৰ দিব। বমাকো লৈ আহিব দিব উম বতাক। টো নাইয়ে চাগে। বেলেগতহে আছে আও উম ছোৱালীজনী। শুদি থাকে।
অ দুইজনী বৰ মাকক লৈ যাম আ।
অ অ অ অ। ললৈ আহিব আকৌ নতুন চাউলৰ ভাত খাবলৈ অ অ অ হ'ব দিয় হ'ব দিয়।
অ।